হেল্ল!
হেল্ল'! শুনিছে নে?
হেল্ল অ' শুনিছো। কি কৰিছা?
এই এনেই আছো, কোৱা।
ভাত খালা?
অঁ' ভাত খোৱা হ'ল বাৰু। তুমি খালা?
অ' খালো খালো।
অ' অ'। এতিয়া কি কৰি আছা?
এতিয়া এনেই অ', বিচনাতে পৰি আছোঁ তুমি?
কি কৰি আছিলা?
বিচনাতে পৰি আছোঁ তুমি?
অ', মই টি ভি চাই আছিলোঁ। এক ছেকেণ্ড। হেল্ল'!
অ', কোৱা।
অ', অ', ভাত কিহেৰে খালা?
ভাত আজি ডিম আছিলে তোমালোকৰ?
আমাৰ আজি এই দাদা এজন ভাত খাবলৈ আহিছিলে যে
অ'
অ', সেইকাৰণে মানে হেৰি কি আছিলে এইটো মাংস, মাছ, ভাজি, দালি, ভাজি এনেকে বনাইছিলে।
অ' আৰু?
হোমৱৰ্ক কৰি আছা নেকি?
মই মানে তেনেকে কৰিছিলোঁ অথনি বাকী এতিয়া লিখা
হ'ল
ভালকে ডিছপ্লে খনে কাম দিয়া নাই।
উম।
তাৰমানে অলপ দিনৰ আগত ডিছপ্লে গৈছিলে। তাৰপিছত বনাই মেলি আনিলোঁ। তাৰপিছত দাদাটোৱে কৈছিলে যেনিবা বেছি দিন নাযায় বুলি। কাৰণ মোৰ মোবাইলটো বহুত বেয়া হৈছে।
অ', অ'।
তাৰপিছত এনেও বেছি হেৰি দি কিনা নাছিলোঁ বাৰু ছেকেণ্ড হেণ্ডহে আছিলে। উম, ছয় হেজাৰ মান দি কিনা হৈছিলে নেকি আৰু লগতে মোৰ আগৰ পুৰণা মোবাইলটো দিয়া হৈছিলে সেইটো এক হেজাৰ মানহে দিছিলে। অ', ঘৰৰ পৰা পাঁচ হাজাৰ দিয়া হৈছিলে আৰু পুৰণা মোবাইলটো দিয়া হৈছিলে।
তাকেহে।
দুবছৰ হ'ল আৰু কিমাননো চলিব ছেকেণ্ড হেণ্ড মোবাইল। দুবছৰ পাৰেই হ'ল নেকি মই হাই চেকেণ্ডেৰী পাছ কৰিয়েই হাই ছেকেণ্ড পাছ নকৰোতেই কিনা হৈছিলে। তাৰমানে
আৰু অলপ দিন চলি যোৱাহেঁতেন তোমাৰ বৃত্তিৰ পইচাটোকে সোমালেহেঁতেন।
অ', সেইটো হয় বাৰু। কিন্তু মানে আকৌ যদি ডিচপ্লে বনাওঁ দুহেজাৰ আকৌ ইনেই যাব। লাভে নাই ন? কাৰন দুবাৰ বনোৱা হ'ল। এতিয়া জানো পাই অলপ দিন চলে নেকি তাৰপিছত দেখোন তোৰ যদি পুৰা অফ হৈ যায় তেতিয়াও মোৰ দিগদাৰ হ'ব, আমাৰ চব কামটো বেছিভাগ আমাৰ নোট চোট চব অনলাইনতে দিয়ে হোৱাটছএপত। মই লিখিবয়ে নাপাম। আৰু তাৰমানে আগৰ লগৰ বিলাক বেলেগ আছিলে ন'। ইয়াৰ লগৰবিলাক আগৰ নিচিনা হ'ব নোৱাৰে ন'। আগৰ, তাৰ আমাৰ তাৰবিলাক হোৱাহেঁতেন। নিজৰটোত দি দিলে হয়, ইয়াৰ মানে ইয়াৰ বিলাকেতো ফোন এটা কৰো আছে বুলি ক'লেওঁ দিগদাৰ পোৱাদি পায়।
উম। উম।
মায়ে কৈছিলে কাৰোবাৰ নম্বৰ এটা দি থবি ফোন চোন কৰিবলৈ যদি কুচ বেয়া হৈ যায়। কিন্তু চবৰে নম্বৰ দিবলৈও বেয়া লাগে, আকৌ বেয়া পায়।
পাখি নাই নেকি?
আছে তাইও অলপ হেৰি টাইপৰ ন' তাইৰো খং উঠে অলপ কথাতে।
আজিকালি তাইৰ লগতো ভাল নহয় নেকি।
ভালেই বাৰু মাতাতেতো মই চবকে মাতো, মই কাৰো লগতে বেয়া নহওঁ। কিন তথাপিতো মানে সিহঁতি বেয়া পায় জানো কথাবিলাক।
সেইহেটো বেয়া পাবলগীয়া কথাওঁ নহয় মানে মোবাইলটো চবেই শ্বেয়াৰ কৰিবলৈও ভাল নাপায় ন' আজিকালি।
অ' সেইটোৱে।
কাৰণ চবৰে ইম্পৰ্টেণ্ট টাইম থাকে যে।
অ' সেইটো আৰু বেছিভাগ মোতকে ডাঙৰ ডাঙৰেই ন'।
উম।
সেইকাৰণে সেইটো বেছি হেৰি কৰিব ভাল নাপায়।
কিন্তু একেলগে পঢ়ি থকা যেতিয়া ডাঙৰ সৰু বুলি একো কথা নাই ন' সেইখিনি ইমান হেৰি কৰিব ক'বই, ক'বই নালাগে মোৰ মতে কয় মেলিয়ে বেয়া কৰিলে। উম। আৰু।
হা?
অ' আৰু ক'ৰবাত ফুৰিবলৈ যোৱাৰ কথা হৈ আছিলে ন' ক'বাত ফুৰিবলৈ যোৱা ক কথা হৈ আছিলে ন'।
অ' ফুৰিবলে যোৱা কথা হৈ আছে মই নাযাওঁ। তথাপিটো যাব মন আছিলে।
এতিয়া আকৌ মোবাইলটোও বেয়া হ'ল।
অ' সেইটোৱে।
ইমানখিনি বাজেট হিলি গ'লে দিগদাৰ হৈ যায় ন' দিনত।
অ' সেইটোৱে।
গম পাইছোঁ বাৰু।
উম। ইফালে মই মূৰত সনা চেম্পু, ফেচ ৱাছ সেইবিলাকো খতম হৈছে।
তাকে মাক ক'লা বেয়া হ'ল বুলি।
অ' কৈছিলোঁ, মায়ে ক'লে বেলেগ নম্বৰ এটা দি থবি যদি একেবাৰে বন্ধ হৈ যায় ফোন কৰিবলে।
অ।
আৰু সেইটো কোৱা। কাৰনো নম্বৰ দিম, তেনেকুৱাকে কাবাৰ এয়াই বেয়াও পাই ন। হেল্ল'।
ক, অ, কোৱা।
অ। হেল্ল'।
হেল্ল'।
অ। বাকী তুমি এইফালে অহা কথা আছিলে যে কেতিয়া আহিবা?
কেতিয়া আহিবা মানে এতিয়ালৈকে ফিক্স হোৱা নাই মানে, কেতিয়া যাম।
অ।
উম। মই
আমাৰ সেইফালে জুনিয়ৰ এটা ঘৰলে গৈছে নহয়।
হম?
আমাৰ সেইফালে জুনিয়ৰ এটা ঘৰলে গৈছে। আমাৰ লগতে পঢ়া আমাৰ একে সৰুৰ ল'ৰা। তলৰ ফাপৰ ল'ৰা এটা। তাৰপিছতে সেয়ে। তাই হাততে কৈছো মায়ে কিবা দিব নেকি? হেল্ল'।
আতচ্ছা, আতচ্ছা, ক'ত তাৰ ঘৰ ক'ত হয়?
নাৰায়ণপুৰ।
সি নাৰায়ণপুৰলৈ গৈছে নেকি?
অঁ।
কেতিয়ালৈ আহিব?
সি মঙগলবাৰে ৰাতি আহিব।
অঁ, অঁ।
সি ট্ৰেইনত আহে, এ হেৰিয়ে দি থৈ আহিবগৈ আৰু।
কোনে, অ ই। অঁ, অঁ, মানে কোনটো ষ্টেচনত?
গহপুৰ ষ্টেচন।
চিনি পাব সি?
আহ, কাক কাৰ কথা সুধিছা?
মানে ল'ৰাজনে তাক চিনি পাবনে?
অ', তাৰ মানে ইয়াতেই মানে‌ ল'ৰাজনৰ ফটো একপি তুলিব লাগিব।
অ, অ। তাকেহে।
কাৰণ তেতিয়া মানে, এই মোলৈ হেডফোন ডালো দি পঠিয়াব। কাৰণ যদি মোবাইলটো এক দম বেয়া হৈ যায়। তেতিয়াতো তুমি ফোনটো ৰিচিপ কৰিব নোৱাৰিম ন, ডিচপ্লে গুচি গ'লে।
উম।
হেড ফোন ডাল থাকিলে সেইটো কিয়ে ৰিচিপ কৰিব পাৰিব।
তাকে।
ফোনটো হেৰিয়ে বেয়া হৈ গৈছে এতিয়া। মানে অলপ অলপ দেখি বাৰু। কিন্তু মানে তথাপিতো, তাপা পঢ়িবলৈ লিখিবলৈতো ইমান ক'ম। ক'ম কে চাব নোৱাৰি ন।
উম, তাকে।
চকুত ধৰে।
সেইটো হয় বাৰু। এনে হৈছেনে অলপ?
অ' অলপ হৈছে, অকমান আছে গৈ আৰু।
তাকে। আৰু কোৱা?
হা?
আন্দা কাৰি দি খালা ভাত।
অ। ডিমৰ জোল। ইমান ঠিক নহয়, এতিয়া আমি চব মানুহ ন যে আমাৰ ৱাৰ্ডেন‌জনী যাবগৈ, ৱাৰ্ডেন মেম এজনি আহিছে। দুদিন মানৰ পিছত বোলে আমাৰ ৱাৰ্ডেন মেম জনিও যাবগৈ। চব চেঞ্জ হ'ব আৰু এতিয়া, কোক বিলাকো চেঞ্জ হৈছে।
তুমিতো ৱাৰ্ডেন মানুহজনীক ইমান ভালো নোপোৱা চাগে।
অ ' ৱাৰ্ডেন মেমজনী, মানে মানুহ চাই চাই হেৰি কৰে। এতিয়া নতুন জনীও কেনেকুৱা হ'ব বা?
তাকে বহুত টাইম হ'ল। ঠিক আছে দিয়া কাইলে পাতিম, হল নে নাই?
অ' হল।
ঠিক আছে দিয়া।